হেল্লো' অ
শুনিছা
কোন কোন দোপ কি কৰি আছা?
হয় এনেই বহি আছো বাৰু।
মানুহগীলা ঘুমাল নে নাই?
গোমালা
অ
মই যাম তিনিটাত টোপুনি লগা নাই এ।
টোপনি মোৰো টোপনি লগা নাছিলে। মানে অলপ অলপ লাগি আছিল তাৰপিছত এটাহ বজাত চাহ দিবা আহে। তাৰপিছত অ
কি কয় কি বঢ়িয়াচোন। কি গাখীৰ চাহ নে লাল চাহ।
গাখীৰ চা
গাখীৰ চা দিব আহে?
গাখীৰ আৰু বিস্কুট অ গাখীৰ চাহ আৰু বিস্কুট বিস্কুট দিয়েই দেখন লাগে চাৰি খান পাঁচ খান বঢ়িয়া কে। অ মুখটো কুলি কুলি কৰি বিস্কুট চাহ চাহ মুখ তোক ধুই পেলাই বঢ়িয়াকে চিনেমা লগাম কৰিছিলো আৰু তাৰে পিছত এই ফোন কল এটা আহিছে।
কি কি হৈছে কি কিয় এনেকা হৈছে আ
এ এইগলা বাট এইগলা বাদ আৰু এইগিলা কি কবি এইগলা ব অবুজ তলি
কান্দি কান্দি আছিল চোন এ সৰু ছোৱালী নেকি?
কিন্তু মানে তই বুজি পাও হ'ব যেতিয়া মানে অভাৱ হোৱা নাই না এতিয়া তাৰ অভাৱ হৈছে। যিসকল সেইটো চাইডৰ পায় গম প দিয়া অকল সেইটো চাইডৰ পা এটা ৰভা বহিছিল যেতিয়া ঘৰৰ মানুহ এতিয়া পইচা চইচা আছে না।
উম,
বেলেগ পালৰ পৰা অভাৱ পাৱা নাই সেইকাৰণে বেলেগ পালে মাথা মাৰা নাই।
চাকৰি কৰে নেকি বাপকে?
বাপকে চাকৰি কৰে।
পিছে অলি কিহত হান্তাৰ যি আছে সেখান নেকি?
আন্তাৰ -আন্তাৰ কাৰ আছে।
অ, নহয় দে -নহয় দে সেই -সেইটোতো তৰ ঘৰৰ মানুহ আছিল না।
এ এইটো আমাৰ পেহীৰ আপা সি নহয় এইটো -এইটো মোৰ লগত চলি আহৰি এ প্ৰেকচিচ টাৱাৰত যে মামাক থাকে।
উম, নাই দে মই ধৰবা পাৰা নাই দে।
অ, এ ইতি কি কবি আৰ চলি এইগিলা বুজি পোৱা হ'ব লাহে -লাহে।
মানে মেইন কথা হ'ল পইচাৰ অভাৱটো পাৱা নাই না।
অ, এইটো যি নহওক বাৰু চবে কানদছিল এটা সময়ত।
সেটো হয় বাৰু কান্দা কান্দি হয় এইটো
এইটো বয়সত আৰু সেই কৰা সেই নাই দে আৰু।
তোৰ নাই দে আৰু হেই নাই দে এইগিলা নাই
সেটো ফালৰ পৰা তই একো হেৰিয়ে নাই বাল ইফালৰ পেৰে কৈ থাকলি কি হ'ব! ! !
সেইটো অলপো গুৰুত্ব নাই অ,
দুটা পক্ষৰ পৰা ঠিকে থাকিলিহে ঠিকে থাকে।
সেইফালে অলৰেডি গুচি গেইছি আৰ বেলেগ ফালে গেইছি আৰ তাৰ আৰু ই আৰু এইটো ফালৰ পা আৰু যিমান যোগদি লাভো নাই আৰু। হে আনিও লাভ নাই এইটো। আমাৰ এই অলপ আগত সি মোক ফোন কৰিছিল ফোন কৰতে এটা ডাঙৰ দাদা এটা আছে মানে বয়সত ডাঙৰ বিয়া পাতা মানুহ তাৰ চলিয়ে মোৰ বয়সত হলেও মানে ই আমাৰ লগত পুৰা ফ্ৰী। অ, সি আমাৰ ইমান ডাঙৰ অ, সি আমাৰ লগ মই ক- ক কৈছো দেখোন একবাৰ আমাৰ আব্বাৰ বয়সৰ মানুহ এটা আছে বুলি যে।
উম,
আমি একালাগে খানা চানা খাওঁ বুলি যে কছলো।
উম-উম-উম অ, হাঁহি আছিল যে ষ্টিকাৰ বনাইছিলে সেইটো মানুহ?
অ, সেইটো মানুহ তাৰপিছত আৰ্হিথক এই সি মোক ফোন কৰাতে মই তা-তাৰ লগতো মানে ভাল আৰু জোকাই থাকে জমনি কৰি থাকে। তাৰ লগত দিলো কথা পাতবা দেওতে সি কেচটো ক'লা কওঁতে ক'লা হেৰি শাস্ত্ৰত লিখা আছিল কলি যুগৰ কলি যুগৰ নাৰী এ হেৰি এটা পুৰুষেই দিয়ক সন্তুষ্ট নহয়। সি কয় সি কৈছিল আৰু আগতে কথা। সেয়া আৰু এতিয়া যদি- যদি ছোৱালীটোৰ যদি চৰিত্ৰ বেয়া হৈছি তেতিয়া হলি মানে মাথা মাৰবা মানা কৰিছি আৰু আৰু যদি চৰিত্ৰ ভালে আছে তেত তেতিয়া হ'লে ফেচলা কৰিব দিদে তাই যদি বেলেগৰ- বেলেগৰ লগত গেইছি আৰু এতিয়া‌ হলে আৰু ক'ত ভালে আছে গেই নাই আৰু ভালে।
উম,
এনেকুৱা আৰু
নাই সেইটো সি সেইটো সি আগতে পোৱা নাছিল না হেৰিতটো ঠেকাটো
অ
এইবাৰে ফাৰ্ষ্ট টাইম পাইছি থাকটো
এইবিলাক গম নাপাও বাৰু আগাৰে ফাৰ্ষ পাইছে আগাৰ বাৰ আগতেও পাইছে
উম দে বাত দি দে সেই কেলাটো তই কোনদিনা আহিবি ঘৰত
মই কালি যাম দেগে কালি কালি যাই কি কৰিম যদি বৰষুণ দি থাকে কি কৰিম দিনটো
কালি কি বাৰ? কালি ৰবি বাৰ কালি মোৰ অলপ কামো আছে মানে মই নাথাকো ঘৰত মই বাইকখনৰ চেঞ্জ পকেট বদলাব যাম কালি
কত
এ এই তই তই যে ইণ্ডিকেটৰ কেইটা লগাইছিলি তাতে যাম
অ
দহটামান বজাত যাম মই
যদি মানে মই যদি ঘৰত যাও মইও যাম দেই আৰু তেওঁ লগত।
যাব পাৰিবি মই মই আৰু ৰাজে যাম।
ৰাজে কিয় যায় আকৌ।
নহয় ৰাজে যাব মোৰ লগত তাৰমানে সি হয় বস্তু বস্তু গিলা চাই দিবা জানে না। অৰিজিনেল বস্তুৱে দে না ডুপ্লিকেট বস্তুৱে দে আৰু মদ তাৰ মানে বাইক খনৰ ইঞ্জিন কভাৰ টো খুলবা লাগব। খুলি পেলাহে মোৰ চেন‌ স্পকেট লগাব পাৰে। কিন্তু তহঁতৰ ইঞ্জিন কাভাৰ খোলাৰ দৰকাৰে নাই চাইডেদি খুলিলে গোটেইখিনি বস্তু ওলাই যায়। চেন্ঞ্চ পকেট
অ তোৰ ভিতৰত আছে মানে চেন ইচপকেত মানে তোৰ আগৰ ফালেও এটা হেৰি থাকে না এইটো কি বুলি কয় চকেট এটা
অ সেই চকেতটো মোৰ ইঞ্জিনৰ ভিতৰত আছে অ সেই তোমাৰ ইঞ্জিনৰ ভিতৰত আছে অ তন্ত গেলাই এতিয়াৰ এতিয়াৰ বাইক গেলাত ইঞ্জিনৰ বাহিৰত দিছে বস্তুটো
বাহিৰ ৰ পৰা কানেকশ্বন আছে
এতিয়া বুলেট কেৰেলাত ইঞ্জনৰ বাহিৰতেই দিছি এগেলা বস্তু
অ আগতে যে সেই চকেট গিলা যে আমি চাইকেলৰ পিছফালে লগাইছিলো।
অ অ এইটো ফ্ৰীবুল ফ্ৰীবুল।
টো এইবোৰ ত তেতিয়া যে চাইকেলখন স্মুথ হৈ যায়।
উম উম উম উম।
অ সেইগিলা দিন আছিল আৰু এশ সত্তৰ টকা মান লয়।
এশ সত্তৰ এশ আশী টকা লাগাই চাগে।
অ।
হ এইটো ভাৱ নাই এশ আশী টকাৰ কাৰণে আগতে কিমান কান্দিছিলোঁ। নেদেহে ঘৰৰ পেৰে বহুত বহুত। পইচা আছিল এশ আশী টকা ঘৰৰ পেৰে নেদে এশ আশী টকা। দচ টকা পাঁচ টকা এনেকা জমা কৰিছিলোঁ। এতিয়া একশ আশী টাকে একোৱেন নুকোলাই ওলাই গিলি।
অ মই যে সেই মই যেতিয়া চাইকেল চলাইছিলো সেইখিনি টাইমত মই তিপুল টো লগাব লাগে এশ আশী টকা জমা কৰিবা নোৱাৰিলোঁ আজিলৈকে সেইবোৰ নলগাঁলো আমাৰ চাই
মইয়ে নিজে নালাগালো আজিলৈকে চাইকেল পৰিয়ে আছিল সেনেকা পৰিয়ে থাকিল আৰু। সপোন-সপোন ৰৈ গেল বে এইটো। মই লগাইছিলো কিন্তু একদম ডাঙৰটো লগাব নাই। মই ভাব
তই নহয়-নহয় যোনখান পুৰানা, ত পুুৰনা চাগে অ, পুৰণা খনত লগুৱা আছিল। মোৰ-মোৰ ম মনত আছে না মই চলাইছিলো।
উম, কিন্তু সেইটো চবতছে ডাঙাতটো নাছিল।
অ, সেইটো চবতচে ডাঙৰ নহয় অ, সেইটো মিদিলটো আছিল।
মিডিল টো আছিল। সেইটো ছেকেণ্ডহেণ্ড-ছেকেণ্ডহেণ্ড কিনছিলো না মই চাইকেল খন। উম, সেই ছেকেণ্ড হেণ্ড চাইকেলখন কিনাওতে সেইটো লগাই আছিল।
অ',
এতিয়া একশ টকা এনেেকা হৈছে একশ টকাত তেল ভৰাই, একেদিননে ঘূৰি আহাত
অ,
কি হ'ব কি জামানা কি হৈ গ'ল।
গোটেই গেইটা লগৰ ছোৱালী কিন্তু অ', চাইকেল আছিল আক মানে ভাল-ভাল চাইকেল
উ, ভাল-ভাল চাইকেল আছিল কিন্তু এটা সপোন হৈ গল না। গীয়াৰিং চাইকেল কিনা,
গীয়াৰিং চাইকেল অকল এই হেৰিত আছে।
ম মেটা বুলত অ, বুলবুল-বুলবুল-বুলবুল,
অ, বুলবুল তাক চাইকেল চলোৱা শিকাইছিলো মই। সৰু-সৰু চাইকেল এখন আছিল। সেইখন চাইকেলৰ কৃপাত আৰু তাৰে পিছত সিহতঁৰ বায়েকৰ লেডিজ চাইকেল এখন আছিল। তাৰপিছত সেইখনত শিকালো মই, শিকাৰ পিছত তাৰপিছত সি ডাইৰেক্ট কগীয়াৰিং আৰু সিহঁৰ মানে পইচা চইচা আছে বাপ আৰু সিহঁত দেও নাই ন খুন্দিয়ে নিয় থাকাত-থাকাত। ত' আমাৰো আছিল আমোকো ইচ্ছা কৰিলে দিব পাৰলে কিন্তু আমাৰ দিয়া নাছিলে আৰু খোৱাৰ নামত। ইমান খৰচ কৰা নাছিল আৰু কিন্তু সিহঁতক মানে সিহঁতক মানে সৰুৰ পাই দে দেই।
শুননা মই নতুন চাইকেল নতুন চাইকেল মই কেতিয়া দিছি জানা ক্লাছ নাইনতহে দিছি। নহ'লিতো মই ছেকেণ্ড হেণ্ড চাইকেল কিমান বদলাইছো ভাঙা চিঙাৰ পেৰে কিনি-কিনি-কিনি-কিনি।
অ',
কিমান মই হায়েষ্ট চাইকেল মইয়ে বদলাইছো নেকি কিনি-কিনি পেলে? ভাঙা চিঙা পেৰে।
তত দোখান চাইকেলে দেখছো মই।
ছয় খান চাইকেল বদলাইছো মই এতিয়ালৈকে মই-মই এতিয়া হিচাপ কললো। লাষ্ট ছয় নম্বৰ চাইকেল তাৰে আগত আৰু আছিল মোৰ সৰুতে আৰু একদম
সৰু-সৰু চাইকেল আছিল নে সৰু চাইকেল অ, অ, অ, সৰু-সৰু চাইকেল মনত আছে এখন নীলা কালাৰৰ আছিল।
অ, নীলা কালাৰৰ এখন আছিল সেইখান সেই সেইখনো ভাঙা চিঙা পৰাই কিনিছিলোঁ।
মই ফাৰ্ষ্ট এখন মই ফাৰ্ষ্ট এখন কিনিছিলোঁ সেউজীয়া অলপ হৰোঁ মানে মিডিয়াম চাইজৰে আছিল সেইকান অ', সেইখন কেনবা লাগে আৰু নিমিলে মোৰ লগত মানে
কিমান জকাইছিলো মনত আছে না তৰ।
অ', তাৰপিছত আৰু কি হ'ল। সেইকাৰণ মই কেইদিন মান চলাই পেলাই বিকি দিলোঁ আমাৰে বকুল চাৰ এটাৰ ছেকেণ্ডত
ত তাৰ এটা তাৰ এটাৰ ফোন দি মই ফোন কৰি আছোঁ আৰু পঞ্চাছ টকা লাগে বোলে। আমাৰ স্কুলৰ মাষ্টাৰ এটাৰ মানে পুতেক হতক বেছি দিলো চাৰি হাজাৰ টকাত আঠ হাজাৰ টকাত কিনি।
উম।
তাৰ পিছত বিকি দি পেলাই উম, ধৰ আৰু এখন ললোঁ নতুন অ, কিবা বাৰ হাজাৰ মানে মনে নিকি পাহৰিলো দামটো এতিয়া।
উম।
সেইখন এতিয়াও আছে বিকিম বাৰু মানু্হ চাই আছোঁ মানু্হ পোৱা নাই।
মই চাইকেল খানি বিকা মানুহ পোৱা নাই। আৰু ইতিয়া জেনেৰেশ্যনটো এনেকা হৈছে সিহতক চাইকেল নালাগে। স্কুটি লাগে এনটৰ্ক।
অ, আৰু মই ফোন কৰি আছোঁ ৰ অলপমান ৰ।
উম দে।